হেল্ল'
কি কৰিছা?
ভাল, একো কৰা নাই এনেই আছোঁ। তুমি কেনেকে? ভালে?
অ', মই ভালে আছোঁ আৰু। মই অলপ টো হেৰি বেমাৰ পৰি গৈছিলোঁ। এ মোৰ আজিকালি ইমান হেৰি মোৰ গাত ইমান খোজাই থাকে ইমান মোৰ গা চা একেবাৰে এল এলাৰ্জী হয়, ন আৰু খুজাই খুজাই একদম হেৰি ঘামূচি অলপ অলপ যে, ঘামূচিৰ নিচিনা উঠি যায় তাৰপিছত হেৰি ৰনগা পৰি যায়, একদম খুজাই খুজাই মোৰ অৱস্থা বেয়া হৈ গৈছিলে।
আতচ্ছা এইবোৰ ডক্তৰক দেখাই
গৈছিলো অ', গৈ চিলো ডক্টৰ তাত
অহ।
যি এটা হেৰি গানেচগুৰিতে এটা ভাল দৰ্নেটোলগিষ্ট আছে হা
আতচা
অ', তাতে গৈছিলোঁ। তাতে এপইনমেন্ট লৈছিলোঁ ফাষ্টতত তাৰ পিছত অ', দেখাইচো সি কৈছে যে, মোৰ এলাৰ্জি হৈছে। অ', গৰমৰ কাৰনে হৈছে আৰু কিবা কিবি হেৰিয়ো আছে বোলে। মোক অ', ব্লাড টেষ্ট কৰিব দিছে। তাইৰ তাত কৈছে যে, এতিয়া হেৰি টেষ্ট কৰিলে গম পাম যে, কিহৰ কাৰণে হৈ আছে। আৰু গৰমৰ কাৰণেটো হব পাৰে, সেইটোতো আছে কিন্তু বেলেগ বেলেগ কাৰণো হব পাৰে। সেইকাৰণে মো
কোনটো হস্পিতালত গৈছিলা? দেখাবৰ কাৰণে।
অ', হেৰি, ইয়াতে এপল আছে ন', এপল'ত এটা ভাল ডক্টৰ বহে, টুইংকল কিবা নাম। তাত দেখাব গৈছিলো। অহ। বহুত টাইম ৰখিছো, অ'। বহুত সময় ৰখিছো, তাৰপিছত হেৰি মোৰ নাম্বাৰ আহিছে। দেখাইচো, মোক আকৌ মাতিছে, টেষ্ট কৰাৰ পিছত ৰিপৰ্ট লৈ আকৌ মাতিছে।
আচ্ছা আচ্ছা আচ্ছা।
খাব কাৰণে দিছে, তাৰ পাছত, সেই লগাব কাৰণে দিছে হাতত, ক্ৰীম চিম এইবোৰ দিছে আৰু বহুত কিবা কিবি।
আচ্ছা, আচ্ছা, আচ্ছা। অ', মানে এতিয়া অকণমান ভাল পাই চা।
অ', ভাল পাইছোঁ। এতিয়া ঠিকে আছে, ডক্তৰক দেখাই এতিয়া। ভাল পাইছোঁ অলপ, , অ', কি কৰিম আৰু। মানে কাম আছে ন', ওলাবই লাগে গৰমত বহুত বহুত কষ্ট কৰি আছোঁ আৰু। বাকী তুমি
বাকীটো মোৰো এইটোয়েই, গৰমৰ কাৰণে বাচ যিমান পাৰোঁ, গৰমৰ পৰা অকণমান দূৰতে থাকোঁ। বাকী ট্ৰেফিক কেনেকে তাতে গুৱাহাটীত?
ফিক নক'বা আৰু। ইমান ব্ৰিজ বনাইছে, কিবা বনাইছে। এতিয়াও একো ট্ৰেফিক কমাই নাই। এতিয়া ব্ৰিজ বনালে বে, সেইয়া আৰু ট্ৰেফিকটো বেলেগ জেগাত, মানে গুচি যায়। বুজিছানে? মানে, শেষ হোৱা নাই। আৰু ইমান হেৰি, অলপ পানী, পানী দিলে, অলপ বৰষুণ হ'লেই চব ৰাস্তা বানপানী উঠি যায়। একদম যাম কি কম আৰু। কিমান মানুহ মৰি থাকে। হেৰি, অলপ বৰষুণৰ কাৰণে কিবা কাৰেণ্ট লাগি থাকে। মানুহ পৰি যায়, গম নাপাই নালাত পৰি মৰি যায়। সদায় এইবোৰ ঘটনা ওলাই থাকে আৰু নিউজত
অ'।
অ', তুমি, তুমি চাইছা নে নিউজ?
নিউজ চাইছোঁ, নিউজ চাইছোঁ। নিউজত মই শুনা পাইছোঁ। এইটো কাৰণে তোমাক সুধিছোঁ, কি গুৱাহাটীত এনেকে
অ, সেইদিনা অলপদিনা। এতিয়াটো বহুত গৰম দিছে ন? কিন্তু এই দহদিনমান, দহদিন পোন্ধৰদিনমান আগৰ বহুত বৰষুণ দি আছিলে। মানে, দিনে-ৰাতিয়ে বৰষুণ। সেইটো কাৰণে একদম চবফালে জাম, বানপানী এ, তুমি একো কৰিব নোৱাৰা। তুমি ওলাবই নোৱাৰা। ইমান পানী ত', ঘৰত মোৰ বন্ধ দিছিলে। আমাৰ হেৰীয়ে, চি এমে বন্ধ দিছিলে। আৰু যে, অলপ দিন হেৰি থাকা, ঘৰত থাকা, ইমান বানপানী হৈছে। ৰাস্তা, চাস্তা একদম জাম হৈ আছে। পুৰা বন্ধ কৰি দিছিলে বহুত দিনৰ কাৰণে
আচ্ছা।
আৰু এফালে মেঘালয় ফালেওটো অলপ বৰষুণ দিলেইটো ৰদ, মানে, ওপৰৰ পৰা হেৰি পৰে ন? একদম এ, পাথৰ এইবিলাক। অ', অ', পৰি যায়। ৰাস্তাটো বন্ধ কৰি দিয়ে আমিও গৈছিলো যেতিয়া গৈছো মানে আমি হেৰি কি কয় এইটো ডাবল ব্ৰীজত যাবৰ কাৰণে দুই দিন দুই দিন আমি ঘূৰি গৈছো জানা ৰাস্তা বন্ধ সদায় ৰাস্তা বন্ধ তাতেটো সদায় বৰষুণ দিয়ে থাকে ন দিনে ৰাতিয়ে সেইটোৱেই আৰু ইয়াতে, মানে আমাৰ হিমন্তই ভাল কৰি আছে
গুৱাহাটীত নিউজত যি দেখা পাইছো মই ৰাস্তা বিলাক যে একদম মেইন হেৰীটো মেইন ৰোডৰ নিচিনা হৈ গৈছে
কিন্তু কিবা আমি য'ত থাকো তাতে চব ফালে মানে ভাঙি আছে বিলাক লৈ আছে মানুহৰ পৰা ভাঙি ভাঙি কৈছে যে ইয়াতে ৰেললাইন বনাব মই নিউজত দেখিছোঁ জালুকবাৰী ফালে চব গোটেইসোপা তাতে ভাঙি আছে কিমান ঘৰ ভাঙি দিছে এইটো ইমান ডাঙৰ ডাঙৰ বিল্ডিং ভাঙি দিছে চব এইটোটো হয় ন জমিন বিলাক চবে বেলেগে কোনোবা বাংলাদেশী বা কৰবাৰ পৰা কোনোবা আহি চবে দ দখল কৰি বনাই লৈছিলে এফালে এতিয়া চব চৰকাৰে চব ভাঙি আছে তাতে আকৌ হেৰী বনাব ৰেলৱেলাইন বনাব তাৰপাছত হেৰী গৰমেন্ত কেম্পাচৰ কাৰণে হেৰী দিব বনাব চব অ সেইবোৰ কিবা
মই এইটো শুনিছিলোঁ কি বুলি কয় দীপৰ বিলৰ এইফালে দি এটা ৰেললাইন গৈ আছে এইটো মই শুনিছিলোঁ
অ' দীপৰ বিল। তাৰ পিছত জালুকবাৰী ৰ পৰা একদম পাণ্ডুলৈকে। তাতে কিবা ৰেলৱে বনাব ৰেলৱে ট্ৰেক বনাব। তো সেইটোৰ কাৰণে চব ভাংগী আছে একফালেদি চব মান্দিৰ মছজিদ চব ভাঙি আছে। সৰু সৰু বেৰাৰ ঘৰ যোনে দখল কৰি ই মানে ইললিগল ঘৰবিলাক বনাইছিলে এইবোৰ চব চৰকাৰৰ জমিন ন' তাতে বনাই দখল কৰি বনাই লৈছিলে। সেইবোৰ চব ভাঙি দিছে। এতিয়া আৰু ভাঙ্গিয়ে আছে অঁ সদায় নিউজতটো ওলাই থাকে এইবোৰ।
অ নিউজত এইটোৱে মই এইটো এইটো কাৰণে মই তোমাক সুধিছো মানে মই এইটো শুনিছো কি কি বুলি কয় তোমাৰ দীপৰ বিলৰ ফালে ৰেল লাইনৰ কাৰণে বনাই আছে বুলি।
অ সেইটোৱে। ভাঙ্গি ভাঙ্গি এতিয়া চব কান্দি আছে চিঞৰি আছে। কিমান হেৰি গুচি গ'ল নিজৰ হেৰি বাংলাদেশী বিলাক যি আছিলে সেইবোৰ চব গুচি গ'ল নিজৰ তাতে। এ বাকী আছেই, কি কৰিম আৰু অ' কিন্তু চবটো সিমান হেৰি বনাই আছে ৰাস্ত তা বনাই আছে ব্ৰিজ বনাই আছ ছে। কিন্তু আমাৰ অসমত ইয়াতে ইমান চৰকাৰী মানে হে চাকৰি নাই আৰু, ইমান ইমান চব কৰি আছে কিন্তু আমাৰ কাৰণে চাকৰি ওলোৱা নাই তেনেকুৱা।
অ' এইটো এই এইটো টো আছে আছে অ। এইটো, এইটো মই শুনিছো মই। গুৱাহাটীৰ পৰা যিমানবিলাক যিমান পঢ়া লিখা লৰা ছোৱালী আছে সৱ বাহিৰতে যাই মানে গুৱাহাটীত ইমান ওলোৱা নাই, সেইটোতো মইও শুনিছো,
এতিয়া মই মই মইও দেখি থাকোঁ ন কিমান মানুহ পাছ হৈ ওলাই ঘূৰি আছে এনে চাকৰি নাই আৰু চাকৰি পালেও তেনেকৱা পইচা নাই সিমান চেলাৰী নিদিয়ে আজি কালি ইমান চব বস্তুৰ দাম বাঢ়িছে পেট্ৰলৰ দাম বাঢ়িছে, গেছৰ দাম বাঢ়িছে এইবোৰত কি কৰিম আৰু এইবোৰত ইমান ইয়াতে মানে তিৰিশ হাজাৰ চল্লিশ হাজাৰ ওপৰতো মানে হেৰি সেয়ে আৰু মোক চৰকাৰী চৰকাৰী হেৰিত থাকি থাকিলে তুমি ভাল দৰমহা পাবা নহলে এনে প্ৰাইভেটতটো কৰি লাভ নাই আৰু ইমান ভাল হেৰিও নাই ইয়াতে কোম্পানীচ নাই তেনেকুৱা
অ হয় সেইটোতো ময়ো শুনিছো এনে তাতে ব চৱজি বিলাকৰ দাম বাঢ়িছে ন গ'হাটীত
ত জানা হেৰী দিল্লীত, কলকাতাত খানাবিলাক ইমান ইমান দাম নলয় যিমান ইয়াতে এ গহাটীত কিন্তু সব বস্তুৰ দাম বেছি কাপোৰৰ দাম বেছি খানাৰ দাম বেছি, চৱজীৰ দাম বেছি। বেছি, সব বস্তুৰ দাম বেছি।
অ।
তাতে মিডল ক্লাছ, অ'। মিডল ক্লাছ মানুহ ইয়াতে থাকিব নোৱাৰিব। চব বস্তুৰ দাম বঢ়াই দিছে আৰু কি কৰিবা উপায় নাই থাকিবই লাগিব।
সেইটোৱে সেইটোৱে মেইন কথাটো এইটো হল। চবজীবিলাকৰ দাম বহুত বাঢ়িছে এইফালেও।
উম, চৱজী তুমি কিনিবই নোৱাৰা মাংসতকে বেছি দাম লয় ইয়াতে চৱজীৰ। আজি কালিতো এনে ৰাস্তাত বহিবই নিদিয়ে ন পুলিচে খেদাই দিয়ে সব জেগতটো সেইবোৰটো বহিবই নোৱাৰে চৱজীৱালা সেই আগৰ যেনেকা ৰাস্তাই ৰাস্তাই বহিছিলে আজি কালিটো বহিবই নিদিয়ে ন তেনেকে বা আৰু বহুত মানুহ গুচিয়ে গ'ল আমাৰ গুৱাহাটীৰ পৰা।
আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা অ। সেইটো মই নিউজত এনে বহুত প্রয় শুনি থাকো মই সেইবিলাকে।
চাওঁ আৰু কি কৰিম। পিছত আৰু ওলাই চাগে চাকৰি এতিয়া টো বহুত। হেৰি কৰি আছে ডেভলপ কৰি আছে চৰকাৰে ইয়াতে চাওঁ কি হয় ন?
অ' ওলাব চাগে, অঁ'ওলাব চাগে এৰেঞ্জমেন্ট শুনিছো মই ও শুনিছো।
টো এতিয়া লাহে লাহে হৈ আছে ন স্মার্ট সিটি বনি আছে ন আমাৰ গুৱাহাটী অ মেট্ৰোচিটি।
আৰু
চাও কি হয়। তুমি ও এতিয়া বাহিৰতে গোচি গলা। গুৱাহাটী আহিলে তুমি পাবা এ ইয়াৰ অবস্থা কেনেকুৱা। চব মানে অঁ, চব বদলি অঁ চব চেঞ্জ হৈ গৈছে। এতিয়া আগৰ নিচিনা একো নাই। চব ভাঙি পেলাই নতুন কে বনাই আছে চব।
আচ্ছা, আচ্ছা, আচ্ছা।
তুমি আহিবা অক্টোবৰ, নৱেম্বৰ
অ', অক্টোবৰত অক্টোবৰত আহিম তেতিয়া তেতিয়া চাব লাগিব কেনেকে। কি হৈছে গুৱাহাটী।
লগ লগ কৰিম আৰু। যাম ইয়াতে বহুত ভাল ঠাই হেৰি ওলাইছে খানাৰ ম'ম' খাম, চাওমিন, লুচি খাম আমি অ', তুমি যে কৈছা তাত। তেই থোপ্পা পায়ে।
অ' তাতে এটি ৰোডৰ
ঠিক আছে দিয়া
অ' ঠিক আছে অ গুড নাইট বাই বাই